হেল্ল'
হা কোৱা
কি খবৰ
ভাল ভাল তোমাৰ
ভালে ভালে মোৰো ভাল
হেল্ল' অ শুনা পাই আছা ন শুনা পাই আছা অ আচ্ছা বাকী অ ভালে ভালে ভালে চলি আছে ঠিক আছে একদম তোমাৰ কোৱা
মোৰো ভাল লাগে চব ঠিকে থাকে চলি আছে তোমাৰ কলেজ চলি আছে
অ মই তোমাক কোৱা নাই ন মোৰ আ আজি আমাৰ মানৰ আগত শেষ হল শেষ হল এম এ খাটম কৰিলো জাষ্ট অ
মোৰ ফালৰ পৰা শুভকামনা থাকিল
ধন্যবাদ ধন্যবাদ মই তাকে, এতিয়া কি কৰোঁ? এতিয়া, এতিয়াতো শেষ হ'লে আৰু? কিবা কৰা, কৰিব পাৰি আৰু?
কলেজীয়া লা
কলেজৰ লাইফটো! যেতিয়া মই পাণ্ডু কলেজত আছিলোঁ ঠিক থঠাক আৰু। তাৰ পিছত, যেতিয়া ইউনিভাৰ্চিটিত আহিলোঁ, তেতিয়া বেছি ভাল গ'ল। বহুত ভাল গ'ল। একচ্ছলি মই বহুত বন্ধু বিলাকক পাই গ'লো ন?
উ
সেইকাৰণে ভাল লাগি গ'ল মানে, ফুৰিব যোৱা। থা, খোৱা। ঘুৰা ফুৰা বেছি হ'ল, সেইকাৰণে ভাল লাগিল চাগে।
চ' পাণ্ডু কলেজত তুমি ডিগ্ৰী
য়েছ, অ', হয়।
বুজিছোঁ।
কলেজত ডিগ্ৰী কৰিলোঁ। তাৰপিছত ইউনিভাৰ্চিটিত গলোঁ।
জি ইউ ত? হা, বুজিছোঁ।
হম।
অ, সেই যে, কি বুলি শুনি যায়। সেইটো তুমি পালানে নাই?
আহ, পালো। প্ৰথম বছৰটো আঠ মাহমান পালোঁ।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
তাৰপিছত, এতিয়া মানে, এতিয়া উম, ভোটৰ পিছত মানে, ও, নিৰ্বাচনৰ পিছত, তেতিয়া মই মানে আৰু তাৰপিছত হোৱা নাই। সেই এইবাৰ এমাহ, দুমাহ, তিনিমাহ মান পালোঁ নেকি? তাৰপিছত আৰু পোৱাই নাই। আৰু নাপাও কাৰণ মোৰ শেষো হ'ল। ইচ্ছাটো আৰু নিদিয়ে, কাৰণ মানে প্ৰত্যয়েক বছৰতে ফৰ্ম দিয়ে। অ', বন্ধ কৰি দিলে। নাই, বন্ধ কৰিলে। মানে প্ৰ প্ৰত্যেক বছৰতে ফৰ্ম দিয়ে, কোনে কোনে পঢ়ি আছে মানে।
বুজিছোঁ।‌ আজি এ, ৰা,
অ'।
ৰাতিপুৱা এজক এজনৰ লগত কথা পাতি থাকোঁতে অ', আজি বোলো, ৰাতিপুৱা এজনৰ লগত পাতি আছিলোঁ। তেতিয়া, তেওঁ ক'লে যে, তেওঁৰ সেই, এইটো লৈ মানে, অলপমান যে, ছোৱালী বিলাকক কিয় নি
উম
য'ত আজিলৈকে হোৱা নাই, বাবু আঁচনি বুলি।
দিয়েটো। দিয়ে। দি আছে। চোৱা যেতিয়া নিযুত মইনা আঁচনি বন্ধ হৈছে, তেতিয়াই
তেওঁ মোক
এতিয়াই সেইটোও বন্ধ হৈ গৈছে। লগতে একেলগে বন্ধ হৈছে। মানে হাঁ, আমাৰ মানে যোনটো উম, নিযুত মইনা আঁচনিটো অকনমান জল্দি, আ, এক বছৰ আগৰ দিছে। এ, ল'ৰাবিলকৰটো অলপমান দেৰি কৰিছে। কিন্তু সিহঁতৰ এক খেই লগতে বন্ধ হৈছে। আমাৰ লগতে বন্ধ হৈছে। মানে তোৰ ক প্ৰব্লেম নাই মে
িয় নাই ন
কাৰণ আগষ্টৰ পৰা আকৌ দিব এতাক আক দিয়া নাই আগষ্টৰ পৰা আকৌ দিয়া কৰিব এইবাৰ খালি আমি নাপাওঁ কাৰণ ওলাই আহিলো এইটো আৰু
আচছা বুজিছা আৰু এতিয়াতো স্কুটি দিয়াও বন্ধ কৰিলে চাগে
অ এইবাৰ মই শুনিছিলো কৰ'বাত আহ উম মানে অ যে এইবাৰৰ পৰা নিদিয়ে বুলি এতিয়া নাজানো আৰু কি কৰে গমটো নাপাও মইতো একোৱে নাপালো হাই ছেকেণ্ডৰী দিলো মেট্ৰিক দিলো মই একোৱেই নাপালো বাকী তুমি তোমাৰ এইজ কিমাৰ বাকী তুমি কি কৰি আছা
আছো এনেই আছো এতিয়া
উম
আহ শুনি আছা
উম অ শুনি আছো কৈ দাদা হেল্ল'
অ অ তাকে তাৰমানে সেই আজি কথা পাতি থাকতে মোক তেনেকে ক'লে তাৰমানে প্ৰব্লেম হৈ আছে চল ল'ৰাবিলাক এইবিলাকে বহুতখিনি আঁচনি পাই আছে তাৰপিছত আমি তোমাৰ প্ৰব্লেমটো ক'ধ বুলি তাৰপিছত মোক ক'লে যে নাই আমি মোৰ কথাটো কি হ'ল মইতো ইঞ্জিনিয়াৰ ত আমিতো একোৱে নাই নাপাওঁ তোতিব বুলি উ
অ অ তোমালোকে মই জীৱনত প্ৰথমবাৰ প্ৰথম বাৰ এইটো আচনি পাইছিলো তাকো মানে কেতিয়াবা দিয়ে কেতিয় কেতিয়াবা নিদিয়ে সিহঁতৰ মুদৰ ওপৰত ডিপেণ্ড কৰে আৰু মানে নিৰ্ভৰ কৰে ত নাপালো একো একো মানে জীৱনত প্ৰথমবাৰ কিবা এটা পাইছিলো তাক বন্ধ হৈ গল আধা আধিটো নাপালো এনে টো দহ মাহৰ দিয়াৰ কথা আছিলে জুন জুলাইততো বন্ধ হৈ গ'ল তাৰপিছত আহ বাকী ৰশমা মানে পোৱাৰ কথা আছিলে কিন্তু নাপালোে বাৰু মানে আঠ মাহৰ সেইবাৰো আঠ মানে সাত মাহে পালো তাৰপিছত বাকী জুন জুলাইত যে বন্ধ কৰিলে তাৰ পিছত বন্ধই কৰি দিলে নাপালেই তাৰ পিছত এইবাৰ নিৰ্বাচনৰ আগত ঠিকে দি আছিলে যেতিয়া হৈ গ'ল তাৰ পিছত আমি নাপালো আকৌ এতিয়া সেইটোৰ লগতে বাবু আচনিও বন্ধ কৰিলে আৰু নিজুত মইনা আঁচনিও বন্ধ কৰিলে চব বন্ধ কৰিলে
বাকী এতিয়া থকা খিনিয়ে পাব ইমান এটা চিন্তালৈ লাভ নাই আমি ওলাই গ'লো আমি নাপাওঁ আৰু মানে প্ৰত্য়েক বছৰে এটা এটা হেৰি হয় যে আ মানে ফ্ৰম এখন-এখন দিয়ে।এইটো চে সেইটো জমা কৰিব লাগে ফিলাপ, পিনে ত যোন পঢ়ি আছে সিহঁতে পাব। উম, ইঞ্জিনিয়াৰিং কত কৰি আছিলা বুলি কলা?
মই কোকৰাঝাৰত কৰি আছিলো।
উ আচ্ছা, হয় ইমান ইঞ্জিনিয়াৰিঙৰ কথা নাজানো।
নাই-নাই-নাই,
মোৰ-মোৰ ইমান জ্ঞান নাই সেইটোৰ ওপৰত।
সেইটো টপিবলৈকে নাযাওঁ আমি অহ,
উম, মই আঠছ ন উম,
তুমি ডিগ্ৰী আৰু আঁহ, মানে তুমি ডিগ্ৰী আৰু আ মানে পেৰা ডিফাৰেন্ঞ্চটো ক'ত পালা মানে। এ ধন কিয় মানে স্পেচিফিলি কিয়? তোমাৰ বেছি ভাল।
উম, মই সঁচা কথা কওঁ পঢ়াৰ ক্ষেত্ৰত মই আকো বেছি পাৰ্থক্য দেখা নাপালো। পঢ়া মানে হা আছে যেতিয়া তুমি ডিগ্ৰী কৰি আছা অলপ কম পঢ়িছিলা তেতিয়া তুমি, এম এ কৰিলো তেতিয়া অলপমান মানে বেছিকে পঢ়িবলগীয়া হ'ল আৰুে। মানে জানিবলগীয়া হ'ল কিন্ত
হয়
মানে অ' আৰু এটা কথা ইউনিভাৰ্চিট-ইউনিভাৰ্চিটিত মানে যেতিয়া মই পঢহিলো মই তেতিয়া গম পালো যে ইউনিভাৰ্চিটিত মানে যেতিয়া সিহতে, কপি চেক কৰে মানে ত' অলপমান বেছি কঠিনকে মানে হেৰি কৰে বুজি পাইছা ন। বাকী যিটো কলেজ আছি ছিলো তেতিয়া ইমান মানে এটা হেৰি হোৱা নাছিলে মই যেতিয়া। মই যেতিয়াও কিবা লিখি আহিছিলো ঠিক থঠাক আৰু নম্বৰ পাইছিলো। বাত অ', ইউনিভাৰ্চিটিত অলপ মান সমস্যাটো হ'ল।
শুনিছো মই ইউনিভাৰ্চিটিৰ সমস্যা মই বহুত খিনি ষ্টুডেন্টৰ লগত শুনিচো তাত তাতে পিছত বহুতৰে ভবা মতে নাম্বাৰ নাহে।
নাহে কেতিয়াও নাহে। আৰু বিশেষকে আমাৰ মানে বিভাগতটো কি ক'ম আৰু তাতে কপি চেক কৰে তাৰ পিছত টো আমি মানে বহুত কম-কম সেইয় আৰু একো নাই। হয় বাকী ইউনিভাৰ্চিটিত হে হিন্দি।
হিন্দিয় অ,
উম, বাকী ইউনিভাৰ্চিটি। কলেজতকে লগ বন্ধু বিলাক বেছি ভাল পালো। মানে ফুৰিবৰ কাৰণে মানে মোৰ নিচিনা মানুহ লগ পালো, ভাল লাগিল। আৰু বহুত বেছি মানুহ লগ পালো ইউনিভাৰ্চিটিত, কলেজত। আৰু মানুহ বিলাকৰ- চিন্তা ধাৰণাও বেলেগ-বেলেগ। কলেজৰ বিলাক অলপমান বেলেগ আছিলে আৰু ইউনিভাৰ্চিটিৰ বিলাক বেলেগ। আৰু মই ক'ব পাৰো মানে যে ইউনিভাৰ্চিটিত ভাল-ভাল মানুহ লগ পাইছো যে উম, সেই-
সেইটো হয়
ইউনিভাৰ্চিটি পঢ়ি অভিজ্ঞতা পালো। ভাল-ভাল।
উম
দিয়া নহলে।
ইয়াত খালি মই এটা বস্তু গম নাপাওঁ দেই, আমাৰ ইয়াতে দশ মিনিট- বেছি কথা পাতিব পাৰিনে, এ, দশ মিনিটে?
অ' পাৰি কিন্তু আহ হ'ব দিয়া আৰু হা! হা!
হে হে হে হে! ঠিক আছে।
দিয়া।অহ' মই তোমাক কল কৰিম। উঠাবা।
ঠিক আ-